অ হ' ভালে আছে
আছো আছো তোমালোক
অ আমাৰো ভালেই
অ ল'ৰা ছোৱালী কেইটাত পঢ়া শুনা কৰিছে
এয়া বাহৰে কি ক পঢ়া শুনা কৰিছে মানে এতিয়াতো বিহু পালেহি নহয় এ তেওঁলোকৰ মানে সেয়া আপোনাৰ বিহু আয়োজনতে ব্যস্ত স্কুলো বন্ধ পাইছে অঁ অ আ গৰ ফালে বন্ধ দিলেই বিহুৰ
দিলে দিলে
আহ আৰু কেনেকুৱা চলিছে বিহুৱোজাত
এ আৰু কাম আৰু আমাৰ আৰু কামেই পিঠা পনা বনোৱা ঘৰ দুৱাৰ চব চাফা কৰা
হয় হয় আহ।
অ বিহু পাতিছ নে? তোমালোকৰ ফালে
হয় পাতিছে অঁ এই আমাৰ চুবুৰীত আপোনাৰ হেৰি অনুষ্ঠান পাতে বিহুৰ।। হয় আমি চুবুৰী গোটেই সকলোৱে লগ লাগি। মানে চব আমাৰ অঞ্চলৰ মানুহখিনিয়ে লগ লাগি এনেই অনুষ্ঠান এটা পাতোঁ আৰু দুদিনীয়া।। কাৰ্যসূচীৰে।। এদিনীয়াকে নহয় গে নহয় সকলো কাৰ্যসূচী।। মানে এদিনতে সমাপ্ত কৰিবই নোৱাৰি। সেইটো কাৰণে দুদিনীয়া কাৰ্যসূচীৰে মানে এেনেকৈ পতা হয়।
অ আমাৰ ইয়াতো সেই।। পাতিছে।। হেৰি কৰিছে আমাৰ।। আৰু লাই সূতা পুতা হৈ গ'ল।
অ পোতা হ'ল ন? অ
লাই সুতা পুতিলে এতিয়া হেৰি কৰি আছে।
আহ আহ
ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবোৰক খেল- ধেমালি পাতে।
হয় হয় হয় হয়।
দিনত সেই খেল -ধেমালি পাতে। নহ'লে মানে গোটেইখিনি সম্পূৰ্ণ কৰিবলৈ।। মানে নহয়গে ল'ৰা ছোৱালীও বহুত আজিকালি।। কোললে যু দান কৰেহি নহয়।
অ হয় হয় অ।
সেই খেল- ধেমালি পাতে। তাৰপিছত আৰু।। এ পিছবেলা লৈ এনেকুৱা হেৰি বতা বিতৰণিও কৰি দিয়ে। পাতি দিয়ে আৰু একেদিনাই। খেলৰ সেইখিনি মানে আগদিনাখনেই সেইখিনি সামৰি দিয়ে আৰু।।
হয় হয় অ আপোনালোকৰ? অ হেৰি লাই খুটা যিদিনাখন আপোনালোকৰ পোতে মানে, লাই খুটা যি দিনা খন আপোনালোকৰ পোতে মানে, লাই খুটা পোতা দিনাখনে আপোনালোকৰ এনেকুৱা হেৰি বনায় নে? পেণ্ডেল বনাই নে? আৰম্ভ কৰি দিয়ে নে?
অ যদি সময়টো কম থাকেগৈ তেতিয়াতো কৰিবই লাগিব। সেইটো তেতিয়াৰ।। পৰা সেই ৰভা আ আৰু ৰভা হেৰি বনায় আৰু।। আকৌ ধৰা অ এতিয়া বিহু।। কিটো সময়ো লাগে নহয় এতিয়া কিছুমান তো এনেকে ধুনীয়াকে সজাই মেলি হেৰি কৰে এনেকোৱা ধুনীয়াকে মানে এনেকুৱা খেৰৰ নিচিনা হেৰি কৰিয়েই কেতিয়াবা ধুনীয়াকে মানে এটা এইটো পৰম্পৰাগত মানে যিটো আমাৰ সেইবোৰ খুৱাই পেলাই মানে বনাই কিবা কিবিবোৰ সেইটো গধূলিলৈ আকৌ সেই সাংস্কৃতিক অনুষ্ঠানটো সেই ওচৰৰে সৰু সৰু যিবোৰ মানে গায়ক গায়িকা থাকে তেখেতসকলে তাৰমানে এনেকৈ অনুষ্ঠানটো কৰে এনেকুৱা গানৰো মানে এনেকুৱা হেৰি কৰি দিয়ে পিছদিনাখনলৈ খালি অলপ এতিয়া পিছদিনাখন তাৰমানে ডাঙৰখিনিক কৰায় এতিয়া জেং বিহু প্ৰতিযোগিতা হুচৰি প্ৰতিযোগিতা তাৰপিছত এনেকুৱা বৰ বিহুৱতী সৰু বিহুৱতী তাৰ পাছত ঢোল বাদন এইবোৰৰ গোটেইবোৰ প্ৰতিযোগিতা থাকে যে সেইকাৰণে মানে আগদিনাখনে সৰু ক শাখা এনেকুৱা সেইৰিখিনিকেই কেইটা মানে সৰু সৰুখিনিত অ গানৰ প্ৰতিযোগিতা তাৰ পিছত বিহু নামৰ প্ৰতিযোগিতা ধৰা পতা পতা কোনোবা এইবোৰ গগনা বজায় এইবোৰ তেচত অ ঢোল বজায় সৰুখিনিত আৰু তাৰপিছত এই সৰু সৰু খিনিৰো হুঁচৰি এনেকুৱা আৰু লাচনী বহুত বহুত ওলাই নহয়
হয় হয় আজিকালি মহ কুঁৱৰী বিহু কুঁৱৰী হয় অ
সেই মোৰ কৰি মানে সেই এনেকুৱা সৰুখিনিকে আৰু আগদিনাখনেই তাৰমানে সিহঁতৰ খিনি গোটেই খিনিয় আৰু সম্পূৰ্ণ কৰি দিয়ে
অ অ
পিছদিনাখনলৈ আৰু সেই আগদিনাখনেই আৰু ওচৰৰ যিবোৰ মানে গায়ক গায়িকা থাকে তাহাঁতি সেইটো হেৰি গায়হি তাহতক মানে সুবিধাটো দিয়ে আৰু আগদিনা গান গাবলৈ কাৰণ এতিয়াতো পিছদিনা কিমানটো বাহিৰৰ পৰা গায়ক গায়িকা তাহাঁতি নামতে জানো
হয় হয় হয় মাতে হয় অঁ
এতিয়াতো ওচৰতে ধৰক যদি মানে থাকে গাই দিয়ে তে তাহাঁতকোতো এটা সুবিধা দিব লাগে তাহতৰতো প্ৰতিভাটোতো দেখুৱাব পাৰিব লাগিব এনে অ সেইকাৰণে আগদিনাখন মানে সেই আঞ্চলিক তাৰমানে যিখিনি ওচৰৰ ল'ৰা ছোৱালী তাহাঁতৰ কাৰণে মানে হেৰি কৰে পিছদিনাখন সেই তেনেকে গোটেই জেং বিহু প্ৰতিযোগিতা হয় হুঁচৰি প্ৰতিযোগিতা ঢোল বাদন পেঁপা বাদন বাঁহী সাধাৰণ সেইবোৰ ডাঙৰ খিনি কত ডাঙৰ এতিয়া ধৰক এইটো নচ লৰা নাচনী ছোৱালী নাচনী সেইখিনি কম প্ৰতিযোগিতা অঁ সেইবোৰ থাকে যে সেইবোৰ থাকিলেতো আৰু সময়তটো লাগেটোহে যথেষ্ট
হয় হয় হয় এ আমাৰ ইয়াতো স তেনেকুৱাই হয় আপোনাৰ হেৰি এদিনীয়া কাৰ্যসূচীৰে মানে আমাৰ নহয়গে আমি সেই ইয়াত মানে আমি অঞ্চলৰ গোটেইখিনিয় শনিবাৰে দেওবাৰে সেই দুটা দিন ধায্য কৰি তেনেকৈ পাতা হয় আপোনাৰ এই চিত্ৰাংকন প্ৰতিযোগিতাও পাতে সেইখিনি আমাৰ আচলতে কি কৰো মানে কি প্ৰত্যেকটো প্ৰতিযোগিতা আমি ডাঙৰ সৰু মানে মিহলি কৰিয়ে পতা হয় আমাৰ ইয়াত
অঁ তাত কম যে আছে আচলতে প্ৰতিযোগী
অঁ অঁ অঁ তাৰমানে কি কৰে চিত্ৰাংকন প্ৰতিযোগিতা আগবেলাতে ধৰক চিত্ৰাংকন প্ৰতিযোগিতা পাতিলে ৰচনা প্ৰতিযোগিতা পাতিলে সেইখিনি মানে কি এনেকুৱা হয় মানে ক শাখাৰ পৰা আপোনাৰ আপোনাৰ যিমানখিনি আৰু শ আষাবিলাক ভগাই দিয়া হয় ধৰক ক ভেৰি প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈকে ক-শাখা চতুৰ্থ শ্ৰেণীৰ পৰা ষ্ ত', শ্ৰেনীলৈকে, খ - শাখা, খাই এনেকৈ কৰি ভাগ কৰি দিয়া হয়। তেনেকে কৰি মানে, - আপোনাৰ গ- শাখালৈকে মানে আপোনাক ভাগ কৰি দিয়ে। গোটেইখিনিয়ে একেলগে কৰে। একেইটা সময়তে মানে। অঁ তাৰ
ইয়াতো, এই চিত্ৰাংকন, - টো আমাৰ ইয়াতো কৰে। খালি ৰচনা -প্ৰতিযোগিতাত, সেইটোহে নকৰে।
অহ ', আমাৰ ৰচনা প্ৰতিযোগিতা, এই আপোনাৰ,
কুইজটো কে কেতিয়াবা দিয়ে। কৰে,
হয় ', -অহ ', আমাৰ ইয়াত কৈছো সাধাৰণতে এই আপোনাৰ মাঘ বিহু অনুষ্ঠানত পতা হয়। এ', মাঘ, বিহু অনুষ্ঠানত মানে ৰ, ' চিত্ৰাংকন, কুইজ আপোনাৰ আৰু ৰচনা- প্ৰতিযোগিতা, সেইকেইটাতো থাকেই। অ তাৰপিছত ইয়াত মানে হেৰি কুইজটো ইয়াত নকৰে তাৰপিছত মানে কি হয় আপোনাৰ সেয়া হেৰি হয় উম ধৰক গগনা বাদন এনেকুৱা বা ঢোল- বাদন সেইখিনি, ক-শাখাৰ পৰা গ-শাখালৈকে মানে একেলগে হেৰি কৰে। অ', মানে পট, - পতা হয় ল'ৰা ছোৱালী বোৰ, অ' আজিকালি প্ৰতিযোগীতি প্ৰতিযোগিতা মানে প্ৰতিযোগী বহুত হ'ল নহয় আৰু আজিকালি ল'ৰা ছোৱালী বোৰ বহুত প্ৰতিভাসম্পন্ন আৰু তেওঁলোকৰ সেয়া প্ৰতিভা বিলাক দেখুৱা য়াবলৈ এখন মঞ্চ চ বহুত ড- দৰকাৰী আমি আচলতে- সেইটো কাৰণেই পাত- এইখন, তেওঁলোকৰ এই প্ৰতিভাবিলাক যাতে- বিকাশ হয়। সেই বুলিয়ে মানে আমি অল- লৰ মানুহখিনিয়ে বে অনুষ্ঠান এই দুদিনীয়া কাৰ্যসূচীৰে পাতো আৰু। তাৰ পিছতে- উম- হে- ধৰক আজি যিখিনি আপোনাৰ হৈ গ'ল, অনুষ্ঠান শেষ। সেইখিনিয়ে মানে আপুনি গধূলি সময়ত মানে আমি মানে বতা বিতৰণ বিতৰণটো হৈয়ে যায়।
অ-
পাছদিনাখন ধৰক আপোনাৰ সেইয়া মৌ কুঁৱৰী, বিহু কুঁৱৰী, তাৰপিছতে বিহু- বিহুৱতী এনেকুৱা ঢোল-বাদন, হয়- হয় অ- আকৌ সেইখিনিও সেই গ- গধূলি মানে আপোনাৰ বটা- বিতৰণ অনুষ্ঠানত মানে আকৌ সেইখিনি বটা- বিতৰণ কৰা হয়। আৰু সেয়া গধূলি স- সাংস্কৃতিক সন্ধিয়া হয়।
অ-আকৌ শ্ৰেষ্ঠ এতিয়া- হেৰি হুচৰি দলটোক আকৌ- এবাৰতো হে-ৰাতি আকৌ- তেখেতসকলক আকৌ হুঁচৰি গোৱা - হয়।
হয়- হেৰি- আপোনাৰ বি- বিহুৱতী গৰাকীক, আকৌ আপোনাৰ বিহু কুঁৱৰীগৰাকী আৰু মৌ কুঁৱৰী শ্ৰেষ্ঠ ধৰক মৌ- কুঁৱৰী বিহুৱতী আৰু বিহু। বিহু কুঁৱৰীগৰাকীকো- এপাক একেলগে- মানে সেই হুঁচৰি দলটোতে নচোৱাই। সমানে- অ আমাৰ ইয়াত সেই আমি মানে অকমান চমুৱাই- তেনেকৈ কৰোঁ নহ'লে সময়টো মানে মিলাবলৈ দিগদাৰ। হৈ যায় যে সেয়ে শ্ৰেষ্ঠ হুচৰিদল- টোৰ লগতে, সেই তিনিগৰাকী নাচনীক একেলগে মানে নচোৱা হয়।
উম ভাল লাগে‌ অ' বিশিষ্ট কোনোবা এজনক উম আমন্ত্ৰণ কৰি পেলাই
হয় অ‌ আৰু ল'ৰা-ছোৱালীবিলাক আচলতে, সেই অনুষ্ঠানবোৰৰ জৰিয়তে মানে, ধৰক বহুতখিনি শিকিবও পাৰে বুলি ভাৱো
অ', আৰু তাহঁতি সেইটো অনুপ্ৰেৰণাও পায়।
হয়, হয়, হয়, হয়।, অ'। নহ'লে মানে কি হয় আজিকালি ধৰক ইমান ব্যস্ততাৰ মাজত মানে ধৰক আমি পৰম্পৰাগতভাৱে যেনেকৈ আমি ধৰক বিহুটো উদযাপন কৰিব লাগে। আমাৰ যেনেকৈ সাত বিহু, সাতদিনীয়া অনুষ্ঠানে যেনেকে আমি উদযাপন কৰিছিলোঁ আগতে গোটেই গাঁৱত মানে সেইটোতো এতিয়া সুবিধা হাঁ, আপোনাৰ ইয়াত নাইও। অকণমান ব্যস্ততাৰ মাজত কৰিবলৈও দিগদাৰ ইমান দিন আজি কালি স্কুল অ কলেজো বন্ধ পোৱা নাযায় আনকি কাৰ্যালয়সমূহো ইমান দিন বন্ধ নেপ থাকে নেকি, আগতে যেনেকৈ বন্ধ আছিলে
অ নিদিয়ে আজিকালি
অ অ সেয়া সেইটো কাৰণে অনুষ্ঠানবোৰৰ যোগেদিয়ে মানে ধৰক হেৰি কি কয় দেখুওৱা হয়। আনকি আমাৰ মানে কি হ'ল পিঠা-পনা প্ৰতিযোগিতাও হয় ইয়াত
অ অ অ‌ উম পৰম্পৰাগত যি বোৰ ভাল লাগে। সেইকেইদিন বিহু অনুষ্ঠানত নিজকে ব্যস্ত ব্যস্ত ৰাখি
হয়।
উম।
বাইদেউ আহিছো দেই আজিলৈ। অ‌ সেয়া, আপোনাৰ বিহু অ', অহ। শুভেচ্ছা দিলোঁ।
অ অ তোমালৈও থাকিলে অ অ হ'ব দিয়া। অ অ